হেল্ল'
অঁ কি কৰিছা
এ আছো ভাত খাই কৰি উঠি অ বিচনা পাৰি আছো কোৱা।
অ কিহে খালা আজি ভাত তোমালোকে?
ভাত আজি দালি আলু পিটিকাহে খাইছো গৰম বহুত
অ তাত বহুত গৰম নেকি আজি?
উম বহুত গৰম থাকিব পৰা নাই গৰমত।
অ আমাৰ এইপিনে ইয়াত ইাত দিনতটো বৰষুণ মানে দিনত পৰিছিল। দিনত নপৰিলে ধৰিছিলে অলপ তাৰপৰা আৰু এতিয়া সন্ধিয়া সময়ত অলপ পৰিলে ভালকৈ।
অ অ ঠাণ্ডা নহ'লে
অঁ অলপ ঠাণ্ডাটো পৰিলে আৰু
আহ। আমাৰ ইয়াতে ঘৰ সোমাব পৰা নাই বাহিৰত আকৌ ভাল লাগে এতিয়া বাহিৰত নো কোন থাকিব এতিয়া। এতিয়াটো শুবই লাগিব ৰাতিটো।
অ গৰম হৈছে আৰু কিনো কৰিবা চবতে।
উম
গৰমৰ কাৰণে আৰু মনটিয়ে আৰু ভালকে থাকিবলৈ কৈছে আৰু।
অ স্কুল খিনিম ইচ। স্কুল বন্ধ দিব লাগে ইমান গৰমত ল'ৰা ছোৱালী কেনেকে স্কুল যাব কাইলৈ।
অ সিহঁতৰ স্কুলৰতো আৰু বহুত গৰম উঠিব তাত।
অ এতিয়া কাইলৈ স্কুল আছে উ স্কুল গৰম বন্ধ দিব লাগে ইমান গৰমতো। স্কুলখনো খুলি থব নালাগে নহয় ইমান গৰম দিছে চব স্কুল গৰম বন্ধ দিলে। এহেতহে এতিয়া নাই। তেনেকুৱা গৰমত বেমাৰ হৈ যাব গৈ।
উম বহুত গৰম দিছে যেন তাৰ পৰা।
তেতিয়া স্কুল নপ পঠিয়ালেও নহয় নপঠিয়ালতো নিজৰহে লোকচান হ'ব পঢ়াইে থাকিব।
আহ কেইটামানত পালা আকৌ।
কেইটামানত মানে হেৰি সাতটা চাৰে সাতটা মানত পালহি।
অঁ ঠিকে আছে দিয়া বন্ধ দিব নেকি আৰু তেওঁ দহ তাৰিখ মানৰ পৰা আৰু।
দহ তাৰিখৰ পাটো এইকেইদিনহে গৰম দিবই লাগিছিলে তেতিয়া আক ব বন্ধও দিব বৰষুণো পৰি থাকিব।
ক ঘূৰিব ঘূৰিব আহিবা নহ'লে আৰু
আহ যাম। যাব লাগিব।
অ ইয়াতে
উম
ঘূৰি গৈ যাবা।
অহঁ
কাপোৰ চাপোৰ ললা নেকি আজি?
আজি কাপোৰ নাই লোৱা হে কাপোৰ ল'ব লাগে তাইক অ হেৰিয়ত সোমাবলৈ। বিচালত নোসোমালো।
অ তুমি কি চুলি কাটিছিলা নে কি আজি?
আহ চুলি কাটিলো মই আজি।
অ নতুনকে খুলিছে বুলি কৈছিলা যেন। সেইখনতে কাটিছিলানে?
অ এইখনত নাই কাটা নাই কাটা নাই। নাই আমাৰ এ ভন্টিয়ে শিকি আছে নহয় সেই তাই কাটি দিলে।
অ মই মই পাৰ্লাত গৈছা বুলিহে ভাবিছো। ছিলো।
নাই যোৱা। তাই সেয়া উম মোৰ ওপৰতে প্ৰেক্টিচো কৰা হল কাটিও দিলে থ্ৰেডিং কৰি। কৰিলে মোক কৰিলে বাাক কৰিলে।
অ কেনেকুৱা হৈছে?
অ ভালেই হৈছে পাৰিছে।
আহ।
ধুনীয়াকে কৰিছে থ্ৰেডিং খিনিও ধুনীয়া হৈছে আকৌ চুলি খিনিও কটা ভালেই হৈছে।
এইখিনি কি।
অ বায়ে কৰিছে অকল তাৰ মানে এতিয়া হেৰি পিছে কাটিলে হয় চাগে সময় নহলগৈ ঘৰলৈও আহিবলৈ লগা হ'ল উম সেই আহ কি বুলি কয় আমাৰ এই কাটি দিয়া কথা আছিলে কিন্তু এতিয়া সময় নহলা দেৰি হল তাই এতিয়া ন নতুনকে শিকা নহয় লাহে লাহে কৰি থাকোতে দেৰি হৈল
অ হাতবলাক স্পীড হোৱা নাই লাহে লাহে কৰি থাকিলে আৰু তেতিয়াহে স্পীড হ'ব উম
অঁ এই তাই হাত যাক মানে হা ই যাম যাব লাগিব যায়
আহঁ আহিলে ভাল লাগিব আৰু আজিকালি আৰু ফোন কৰিবলৈ সময় নোপোৱা হৈছে আৰু
অ আজিকালি সময় নাইকিয়া হৈছে কাম
সকলোকে ল সকলোকে লগ পাইছা আৰু তোমালোকৰ বাই ভনী কেইজনী আৰু ফোন কৰিবলৈ আৰু আমাতনো আৰু কত চব পাহৰি যোব আৰু
উম নাই দিয়া পাহ পাপা নাই মানে কি আৰু কথানো কিমান পাতি থাকিবা গৰমত মানে মাথা চাথা বিষ হৈ থাকে যে কথা চথা পাতিব মন নাযায় তাতে গোটেই সোপা লগ খাইছে যে সেইকাৰণে কাজিয়া হূলস্থুল লৱা ছোৱালীসোপা
অহ কাজিয়া লাগিবই আৰু সিহঁতৰ বয়সেই সেইটো আৰু সিহঁতৰ সেইটোৱে সিটোক লগোৱা। ইটোৱে সিটোক লগাব বো সিহঁতে নিজে নিজে লাগিয়ে থাকিব শুনিছানে নাই তাৰপা আৰু হেল্ল' কোৱা আৰু হেল্ল' হেল্ল'